কি কৰিছা?
এ বুজিছে ভাত কিটা দাগি মেলি আহি অকনমান বহিছো ফেনৰ তলত নহলে ন আও নহয় একেৰাহে লাগি থাকিব যি গৰম।
হয় দিয়া তেওঁ আহি পালে?
অ পালেহি পালেহি।
অ, এ হেৰি মাইনা?
তাই এতিয়া অকমান টিভিটো লগাই দিছে তাকে চাই আছে।
তাইতো খোৱা নাই ন?
নাই নাই খোৱা নাই খাবহে আৰু।
উম উম উম, এই তোমালোকৰ সেইফালে বাৰু পানী হৈছে নেকি বাৰু?
পানীটোতো অলপ চলপ জেগাই জেগাই হৈছে কিন্তু মানে সকলো জেগাতে নহয় বৰষুণ পৰিলে ধৰক পটককে হৈ যায় আকৌ সু কত যায় সেইবোৰে আৰু ৰাস্তাই পদলিও হৈছে বাৰু। তেনেকুৱা ধৰণৰ কথা।
তাকে কিছুমান জেগাত হৈছে আৰু এই বৰষুণতো সেইকেইদিন খুব একেলহে পৰিল ন কালিহে নাই বৰষুণ। অ পৰিল যে ইয়াতো মানে সেই নদী আছে ন ওচৰে পাজৰে। নদীবিলাকত পানী ভৰ্তি হৈ গৈছে বোলে মানে অকমান হেৰি হৈছে। যিবিলাক জেগাত মোৰ দাদা এজন আছে তেনেকুৱা সেই ওচৰত নদি এখন আছে যোৱা বছৰ নহয় তাৰ আগৰ বছৰ পানী হৈ লে এই বছৰো অলপ হৈ, তাকে বৰ ডাঙৰ সমস্যা হৈছে আৰু এনে পৰি অৱশ্যে বৰষুণৰ ছিজন সেইটো হয় কিন্তু ন হয় এতিয়া এটা ঘটনাও হৈছে নহয় ৰাস্তা ঘাট বিলাক বহল মানে ওখ কৰি দিছে ট্ৰেইন বিলাক ওখ কৰি বনালে সেই এটা কথা আৰু খালী জেগা কতো নাই।
নাই নাই আৰু আমাৰ ফালে মানে আমাৰ ফালে কি হৈছে পান গছ বোৰ আছে যে মানে ধৰক বাৰীখনত পানী হৈ যোৱাৰ লগে লগে পান গছন গছ মৰি যায় এইটো বৰকে সমস্যাৰ কথা মানে।
পান আকৌ পানী জেলুকনি লাগিলে মৰিবই।
মৰিবই এইটো কাৰণে একদম এতিয়া মাটি দি আছে বোলে এইকেইদিনত মই গম পাইছো।
পান মৰ
আ নেমু মৰাই, অমিতাটো একদম পুৰা ময় পোৱা নেমু মৰে আৰু মানে আমাৰ মানহঁতে ভেন্দি চেন্দি লগাইছিলে পানীৰ কাৰণে ভেন্দিয় এতিয়া নোহোৱা হ'ল নহয়
বতৰ থৈ গৈছে ন এইটো এটা ডাঙৰ সমস্যা এতিয়া শাক চব্জি এতিয়া লগা ছিজন ভেন্দি বা
মানে বৰষুণ বেছি পৰিলে এই গুটিবোৰ নোলোৱা হৈ যায় মানে এই মাটি পৰি পেলাই গেপা লাগি যাই যে
সেইটো হয়
তেনেকুৱা হৈ যায় মানে সেইটো কাৰণে
উম বৰ ডাঙৰ কথা হৈছে ন উপায় নাই উপায় নাই এইটো প্ৰকৃতিৰ উম মানে কি ক'ম
এই খেতিয়কসকলৰ কাৰণে বৰ অশান্তি মানে এটা এইখিনি সেই কাৰণে ক অ অসুবিধা হৈছে কিন্তু মানে বাকী পথাৰ খেতিৰ কাৰণে বৰ ভালেই হৈছে উম পটককে হাল আহ হাল বাই থ'লে মানুখিনিয়ে ধানখিনি যদি এতিয়া কঠীয়াখিনি ৰুই দি অকণ সুবিধা হ'ব যদি আগতীয়াকে কোনোবাই কৰি থৈছে আৰু সেইটো কৰিলেও নহব ন আলি চালিও দিব লাগিব
উম
সেইমতে ৰোৱনীও পাব লাগে
এ তাকে এই তোমালোকৰ হেৰি তোমাৰ উম তোমাৰ এই ভাইটি এজনে যে হেৰি কৰাৰ কথা কৈছিলে কিবা মাছ পোহা এনেকুৱা হেৰি কৰিছিলে
অহ অ সি আৰম্ভ কৰিছে কাৰণ বৰষুণ হৈছে যে এতিয়া মানে
উম আৰু তাকে খুবটো বান্ধ চান্ধ বিলাক ভালকে দিব লাগিব ন
অহ মানে কি হয় আমাৰ পুখুৰীটোত যিমানটো ধাপ মানে পাৰটো সেইটোৰ পৰা সহজে মাছ ওলাই নাহে মানে
তো বহিয়া সেইটো যদি ঢাপটো ওখ হৈ আছে তেন্তে বহিয়া আৰু এটা কথা
আৰু এটা চাইডে মানে আমাৰ সীমাই হয় ইঘৰৰ মানুহৰ লগত মানে গতিকে আমাৰ ঘৰটো ওখয়ে সীমাটো মানে কৈছো আৰু বাউণ্ডেৰীটো মানে এটা চাইডৰ সেইখিনি ওখৰে গতিকে মাছ আমাৰ পুখুৰীৰ পৰা ওলাই যাব নোৱাৰে মানে যিমান পানী হলো
এতিয়া পোনাটো তেওঁ কিনি আনি পেলাই তাত এৰিছে নে কি
অ কি কিনি আনিয়ে দিব লাগিব কিন্তু মানে হেৰি মাছবোৰ বেলেগ বেলেগ দিয়ে কিন্তু বৰালি মাছটো দিবলৈ হাত দিছে আৰু নিদিয়েও বাৰু মানে বেলেগ মাছ থাকিব নোৱাৰে খাই পেলাই অহ সেইটো কাৰণে বৰালি মাছ দিবলৈ দিগদাৰ হয় খৰিয়া আৰি প্ৰথম প্ৰথম আৰু সি প্ৰথমলৈও আমাৰ ঘৰত এনেই পুখুৰী আছে যে খুৰাহঁতৰও জানে গোটেই কথা
জানে অভিজ্ঞতা থাকিলে ভাল হয় আৰু এইটো এটা ভাল ব্যৱসায় হৈছে ন এতিয়া
অ
মাছৰ মাছ পোহাৰ ব্যৱসায়টোএইতো ভাল এইতো কৃষি কৰ্মতে পৰে বাৰু
অ সেই সেইটোৱে আৰু মানে কি কৰিছে আমাৰ এইবোৰ মানে গোল নেমু আছে গতিকে গোল নেমু মানুহে যথেষ্ট খিনি বিচাৰে অহ
তুমি যে ক'লা গোল নেমু আছে মানে বাগান টাইপৰ নে এজোপা দুজোপা
নহয় নহয় এ প্ৰথমতো এজোপা দুজোপাই আছিলে এতিয়া মানে কি কৰিছে কলম দি দি ৰুইছে চে মানে কলম দি থোৱা আছিলে আগতে কলম দি থোৱা আছিলে সেইখিনিকে উলিয়াই পেলাই ৰুইছে
তুমি জানানে গোল নেমুৰ ইমানটো বহুত বেছি।
বহুত বেছি আমাৰ ঘৰত আমাৰ। ঘৰত মানে আমাৰ সেইফালে গাঁৱৰ জেগাত আমাৰ ঘৰ মানুহে মানে পইচা চইচাটো তেনেকে নলয় ন। আমাৰ ঘৰৰ মানুহে তেন্তে। তেনেকে মানে আমাৰ ঘৰত খুজিবলৈ আহে দিয়কচোন হেৰি দুটা তিনটা তেনেকে বুলি। কিন্তু দি দিয়ে। কিন্তু এতিয়া মানে অকমান ডাঙৰকে খুলিছে কাৰণ মানুহক বিক্ৰী কৰিবও পাৰিব।
নহয় নহয় সেইটো আৰু এনেই কিমান দিব সদায় লোকক ন।
নহয় নহয় এনে আমাৰ এনেও দি থাকে সেইটো কাৰণ সেইটয়ে আৰু মানে কিনিবলৈও কিছুমানে আহে বিয়া। সবা থাকিলে কিবা পাতিলে অলপমান সৰহকে দিয়কচোন আৰু সৰহকে আছে আমাৰ ঘৰত গছ।
আৰু গোল নেমুটো যে বহুত কামত লাগে তুমি জানানে আৰু নহ। কিছুমান গুলনেমু চেনটোৰ কাৰণেও ধৰা তোমালোকৰ সৰু জাতটো নে ডাঙৰ জাতটো।
আমাৰ মানে সৰু যাতে সৰু বুলিও নহয়।
সুৰুজহঁতটো বহুত ধুনীয়া। এটা গোন্ধ থাকে মোৰ মাৰ ঘৰত আছিল আগত।
অঁহ্‌, অ বহুত ধুনীয়া গোন্ধ কিন্তু এটা কথা আক' পকি যোৱাৰ লগে লগে।
অঁ আৰু সেই নেমুটো বহুত উপকাৰি ও। তুমি নিমখত দি থোৱাৰ পিছত সেইটো পেটৰ অশান্তি মানে, এনেই অশান্তি আৰু যি। কোনো তাক তুমি খোৱাই দিয়া। নিমখত দি থোৱাটো আচাৰ
অঁ, দি থয়, দি থয়, দি থয় আমাৰ।
এইটো মই নিজে দিছো বাৰু। এতিয়াও আছে বাৰু মোৰ। কিনি অনা বাৰু। এতিয়া মোৰ, সেই আমাৰ ঘৰৰ কষ্ট নাই। কিনি আনি পেলাই দি থোৱাই আছে বাৰু। যিমান
আমাৰ যোন্‌জোপা মানে বহুত ধুনীয়া। বহু মানে নিমুকেইটা মানে আৰু এই পানী দিয়া ভাতত যে এই গৰম দিনত, সেই গোল নেমু। অকণ লৈ, এই পোৰা আলু পিতিকা অকন লৈ, লগতে বেহুৱা অকণ লৈ।
হোঁহ্‌-হোঁহ্‌, এ একেবাৰে ভাল আমাৰ অসমীয়া থলুৱা খাদ্যৰ নাম মনত পৰে। পেলাই তুমি জিনী পেলোৱাইছা।
অঁ, সঁচাকে ভাত আৰু লগতে আমৰ আচাৰ একণ।
বেহুৱাটো ময়ো বনাওঁ বাৰু। এইবাৰ আছে সৰিয়হ কেইটামান। বনাব লাগিব অকমানকে হলেও।
অঁ, আমাৰ সৰিয়হৰ খেতিও কৰে বাৰু।
অঁহ- ভাল, ভাল, ভাল এইবিলাক উম, নিজৰ, বহুত ভাল। মানে ন'। ঘৰৰ, ঘৰত এতিয়া কিমান খিনি লাগে? আৰু কিনি খোৱাতকৈ মাটি আছে যেতিয়া কৰিব লাগে। ঘৰৰ বস্ বস্তুটো ঘৰত উৎপাদন কৰি, ঘৰতে খাব লাগে সেইটো।
এইটোৱে আৰু বিহুৱা খাবলেকে কৰে আচলতে সঁচা কথা।
ওঁ, ভাল লাগে তুমি খোৱাটো।
বিহুৱাটো বহুত ধুনীয়া লাগে। আমাৰ আক' বিহুৱা কৰিলেমানে ধৰক এই ঢেঁকী দিবলে আহে ওচৰৰ মানুহ। তেওঁলোককো এটা টোপোলা বা কোনোবাই কৰে তেওঁকো এটা মানে।
অ, আজি-কালি মিক্সিটো আছে তোমালোকৰ মিক্সিত। ধুনীয়া হ'য় জানানে মইটো মিক্সিতে খোন্দো।
অঁ, এই কষ্টটো কমে মানে আৰু আশাওঁ। কৰে নহয়, ওচৰ -চুবুৰীয়া কোনোবাই। কাৰণ চবৰেটো এই ধৰক, তেনেকে খেতি কৰিবলগীয়া ইমান মানে সৰিয়হ নাথাকে আৰু। নকৰেও ইমানকে। কাৰণ কৰিলেও এই শাক চবজি বাকি খিনিও কৰে আৰু তেওঁলোকেও ঘৰত ধৰক। আমাৰ ওচৰ- পাজৰ মানুহখিনি সেইখিনিয়ে ভাল, ধৰক তেওঁলোকৰ কিবা লাগিছে নতুনকে। চবকে ভগাই মানে।
মানে আন্তৰিকটাটো এতিয়াও আছে। ভাল লাগে তেনেকুৱা বিলাক আগত আছিলে আমি সেইবিলাক দিন
আৰু মই এতিয়া যাওঁ যে মোলে দি পঠিয়াই। মানে মোক একদম কি-কি কি দিওঁ, কি নিদিওঁ, কি দিম একেবাৰে যেনেক হে আমা মায়ে মোলে টোপোলা বান্ধে। তেনেকে আমাৰ ওচৰ মানুহে টোপোলা বান্ধে।
সেইটো কথা কিন্তু ময়ো কওঁ দেই এতিয়া তোমাক। মই মা- দেউত তা নাই ঢুকালে কিন্তু এতিয়াও যে যাওঁ জন্মৰ জেগাখনলৈ গ'লে। জে-জেগা খিনিলে গ'লে মানে, কিবা আবেগিক হৈ যোৱা যায় অহ, বৰ বেয়া লাগ গে আৰু সেই ওচৰৰ মানুহখিনি একো নালাগে, ব্লাড ৰিলেচন নাই কিন্তু, টোপোলা বান্ধাটো সেই অলপতে মই গৈছিলো মানে কি ক'ম আৰু উখোৱা চাউল কেইটামানকে লৈ যা মোক কৈছে। এ' তাৰপা মোৰ মানুহ ঘৰ অলপ অভাৱী, মই বোলো নালাগে দিয়ক। মানে বেয়া লাগে আৰু দুখ লাগে মোৰ। আগত মানে তেনেকুৱা, তিল পিঠা, মাঘৰ বিহুত যদি যাওঁ আমাৰ ইয়াক খুব মৰম কৰিছিলে সৰুতে এ এইকেইটা লৈ যাচোন তিল পিঠা কেইটামানকে লৈ আহিব দিবলৈ আমাৰ মা ঘৰৰ ওচৰতে আৰু। মানে তেনেকুৱা আন্তৰিকতাটো সঁচাকে বৰ মানে এনেকুৱা তামোলৰ দিনত বুঢ়া তামোল দিব
আহ ছোৱালীক লগত লৈ যাওঁ এতিয়া ছোৱালীৰ হাতত পইচা এটা দিয়ে। মোৰ বেয়া লাগে দেখি কিয় দিব লাগে মইকওঁ হেহেঁতি নাই নামানে। বা ওচৰৰ আৰু এজনী বৌ এজনী ঘৰত সৰু ছোৱালী এজনী আছে তাই স্কুলত গৈছে আৰু প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, মাকক বেপাৰী আহিলে কাপোৰ বেপাৰী আহিলে একে খাই মাৰে আমাৰ ছোৱালীলে কাপোৰ কিনিব লাগে।
হেৰাম চোৱা চিন্তা কৰি
আকৌ মোক কানে- কানে কৈ যাব এইবাৰ কিন্তু মই হেৰি ভন্টিলে কাপোৰ এযোৰ দিম। দেই মই তাত থাকিলে অ', মা দিম দেই। এতিয়া সৰু ছোৱালজনীয়ে যেতিয়া মাকৰ আগত কৈ দিয়ে মাকেওতো নিদো বুলি ক'ব নোৱাৰে। নিদিয়াকে নাথাকে কিন্তু হলেও পইচা- পাতি কথা আছে তাইটোতো নাজানে সেইবোৰ কথা।
বুজি নাপায় সৰু হৈ আছে।
অহ, মই তেতিয়া কওঁ নালাগে- নালাগে আমাৰ ভন্টি ঢেৰ কাপোৰ আছে।
উম!
অকনমান ডাঙৰ হলে দিব এতিয়া কাপোৰ নাতা হৈ যায় নহয় সোনকালে -সোনকালে তেনেকে বুলি কওঁ। কিন্তু সেই উঠি অহা'লৰা -ছোৱালীও মানে সেই আন্তৰিকতাটো বুজি পায় কাৰণ সিহঁতি সৰুৰ পৰা দেখি আহ যে, সেইটো পৰিৱেশতে ডাঙৰ হোৱা।
এতিয়া মানে কৃত্ৰিমতাটো তালৈ এতিয়াও যোৱা নাই সেই
নাই -নাই -নাই -নাই, সেইটো বস্তু
আছে বাৰু বহুতৰ মাজত এতিয়াও আছে সেই আন্তৰিকতাখিনি। কিন্তু বেছি বেছিভাগ যে মানে যান্ত্ৰিক হৈ গৈছে মানুহবোৰ সেইটো কাৰণে বেয়া লাগে। দুখীবা নো কাক দুখীবা কাক মানুহ ইমান ব্যস্ত হৈ গৈছে সেই এটা কথা।
আৰু এটা কথা বৰ বস্তু দাম ঘৰ এখন চলোৱা সহজ নহয় আৰু আজ আজিকালি মানুহৰ সময়ো নাই, গতিকে মানে তেনেকুৱা হৈ গৈছে আৰু থা থাকিলেও মানে নিজৰ মাজতে থাকিব বিচাৰে আগৰ দিনত ধৰক তেনেকুৱা ন' আৰু আজিকালি যৌথ পৰিয়ালো নাই কতো। কাৰণ যৌথ- যৌথ পৰিয়াল নাই কাৰণে ইটোৱে- সিটো ভাবা কথা চিন্তা তোৰ মানে আগৰ নিচ
মানে সেই সিহঁতে বুজি নোপোৱা হৈ গৈছে যে সিহঁতে সীমিত মানুহ কেইটাৰ হে মুখ কেইখন দেখা পায়
উম আৰু যৌথ পৰিয়াল মানে কি আছিলে যৌথ পৰিয়ালটো কি আছিলে আপুনি চবৰে কাৰণে ভাবিব লাগিব।
চবৰ কাৰণে বিভিন্নজনৰ
বিভি অ আপুনি তেতিয়া আৰু এটা কথা তেতিয়া মানে কি সুবিধা আছিলে গম পাই নে সকলোৱে ৰেষ্টটো পায় কামৰ পৰা
ৰেষ্ট পায় আৰু প্ৰতিজনে প্ৰতিজনৰ মনৰ কথা বুজি পায়।
অ আপুনি অকমান কাম নকৰাকে বহি থাকিলো অ এই আমু ক আছে নহয় কৰিব। কিন্তু এতিয়াতো সেইটো নাই ন আপুনি নিজকে নিজেই মাৰি ভজি হলেও কাম খিনি কৰিব লাগে চুঁচৰি যাওক লাগিলে কথাটো কৈছোঁ। কাৰণ নিজেতো কৰিবই লাগিব।
উম!
বা আৰু কি কৰিব আৰু এতিয়া উপায় নাই তেনেকে চলিব লাগিব দোনীয়াখন চলি আছে ন।
ঠিক আছে যোৱা লাগা গত
ঠিক আছে লাগো লাগো মই দেই অ হ'ব।
উম ঠিক আছে দিয়া।
উম।